হেল্ল,
হেল্ল, কি খবৰ?
মোৰ ভাল, তোমাৰ?
মোৰো, ভালেই দিয়া।
অ,
উম, কি কৰিছা এতিয়া?
মই এতিয়া এনেই আছো ৰ'বা, তুমি কি কৰিছা?
অ, মইও এনেই আছো, বিচনাত বাগৰি আছো।
অ', আৰু ইমান গৰম দিছে ন।
অ', বাহিৰততো ওলাই যাব মনেহে নাই!
অ', তাকেহে কিবা খালা ন নাই?
মই হেৰি কি যে মোৰ জেঠীমাই উকমা বনাইছিলে সেয়া খালোঁ।
অ', অ', ঠিকে আছে। মই কি কয় মেগী খালো ৰবা।
অ', অ',।
উম অলপ পিছতকে ভাত খাম আৰু।
অ', আমাৰো আজি মাছ আনিছে ৰ'বা।
অ', আমাৰ মাংস আনিছে।
এই নন ভেজ নন ভেজ।
অ', নন ভেজ আজি আৰু চানডে ন! চানডে টো চলেই আৰু মাছ মাংস।
কিহৰ ওপৰত পিছে?
আজি এনেই আৰু দিনতটো কি কি কৰিবা আজি আজিতো চানডে। কৰ'বাত যাব নে নাযোৱা ফুৰিব?
কবাত, জেঠীমাৰ লগত বিশাল যোৱা প্লেন আছে ৰ'বা কি বা কৰে জেঠীমাই।
অ', অ', আচ্ছা।
এতিয়া আকৌ সেই জেঠীমাৰ যদি মুদ। অ', মুড টো চেঞ্জো হ'ব পাৰে কোনো ঠিক নাই।
অ', অ', কিবা কাপোৰ আনিব যাবা নেকি?
কাপোৰ মানে লাইক জেঠি মাৰ কিবা আনিব যাব চাগে। মই চাব যাম তাৰে পৰা দুটামান বস্তু। অ', তাৰ পৰা দুটামান বস্তু মইয়ো উঠাই আনিলো।
অ', তাকে।
অ', বিশালখনত গ'লে আকৌ আহিব মন নাযায় বিশাল ফেঞ্চি বজাৰ।
অ', মানে কাপোৰ চাপোৰ বস্তু বোৰ চাইে ভাল লাগে ন! লব চব মন যায় কিন্তু পইচা নাথাকিলে আৰু দিগদাৰ।
সেইটোয়ে ল'বতো চবে মন যায়।
অ',।
আগতে সৰুতে হেৰি কি বুলি কয় মাৰতে যি। লাগে তাকে দিয়া আছিল। এতি এতিয়া আকৌ নোৱাৰা হৈ আহিছে ন!
অ', তাকে।
অ। আৰু কি কি কথা
আৰু অহ বাকী আৰু। এ কি কয় কালিতো তোমাৰ চাগে কম্পিউটাৰ ক্লাছ আছে ন?
অ হা।
কম্পিউটাৰ ক্লাছ আছে চাগে তোমাৰ কালি।
অহাকালি নে! অ অ আছে আছে।
অ অ কেইটামানত যোৱা তুমি ঘৰৰ পৰা।
মই ঘৰৰ পৰা। চাৰে দছটা, দছটা চল্লিছ, দছটা পঞ্চাছ এই তিনিটা টাইমৰ ভিতৰত যাওঁ আৰু।
অ অ মানে তাতে যাই কেইটামানত পোৱা?
চাৰে এঘাৰ তাত যাই পাওঁ আৰু।
চাৰে দশটা
হা
চাৰে দছটাত
নহয় চাৰে এঘাৰটাত যাই পাওঁ আৰু
অ', চাৰে এঘাৰটাত ন
অ',
উম', ঠিকেই আছে।
তোমাৰ কেইটাৰ পৰা মানে কেইটাত যোৱা তুমি
মোৰ হেৰি ক্লাছ দচটাৰ পৰা থাকে। সিহতো মই ঘৰ পৰা ওলাম আৰু চাৰে নটা কেতিয়াবা ন তেনেকে ওলাই কিনে যাও দচটাত পোৱাকে যাওঁ। কেতিয়াবা দচটা বাজি যায় আৰু তাৰপিছত ক্লাছ ষ্টাৰ্ট হৈ খতম হোৱাতে বাৰটা চাৰে বাৰটা হয়য়ে।
চাৰেব হেৰি মোৰ আকৌ এটা বজাত খতম হয়।
অ',
মই সদ দাই ভাবু খোজ কাঢ়ি আহিম। খোজকাঢ়ি আহিম। কিন্তু ভৰিখনে বুলো কয় নাই খোজকাঢ়ি নাজাও। বাছত বল
অ', আৰু বহুত দূৰো হৈ যায় ন আৰু ইমান গৰম ছিল পখুৰী ন তাকে অ
জাগাৰে নাম ওলাই গল হা
ভাত চাত খাই যোৱা ৰাতিপুৱা?
অ', ৰাতিপোৱা ভাত খাই যাওঁ অ,
অ', অ, তাকে আৰু আমাৰ টো পাহাৰতটো উঠাতেও কিমান দিগদাৰ
তাকে তো ইমান পাহাৰ বাপৰে খোজকাঢ়োতে খোজকাঢ়োতে ভৰিখন ভৰিখন ৰব আৰু কিবা হৈ যাব।
অ', তাকেই
আমাৰ হেৰি গাঁৱৰ পৰা মানুহ আহিলে কয়। এইখন কি পাহাৰ অ, কেনেকে উঠ তহঁতে
অ', আমিহে গম পাও ন
অ',
তাকে হে
এতিয়া গা গাড়ী থাকাবিলাকৰ কাৰণে হেৰি এ টান নহয় কিন্তু যোনে যোনে খোজ কাঢ়িব লাগে বাপৰে। নকবাই আৰু এটা যদি হেৰি কি বুলি কয়? লগ নাথাকে লগত তেতিয়াহ'লে পাহাৰখন উঠিব আৰু দিগদাৰ।
অ', আৰু দিকদাৰ ন?
অ', কিন্তু যদি লগ এটা থাকি কিনে উঠে ন তেতিয়া আমাৰ গম নাপায় পাহাৰ উঠে নে কি উঠ এ',
উম', উম, সেইটোৱে
অ', এটোৱে
থাকে, অ' আৰু গৰমৰ দিনত অলপ বেছি দিগদাৰ, বহুত ৰ'দো দিয়ে ন'।
অ', নাই ঠাণ্ডাৰ দিনত গম নাপ ঠাণ্ডাৰ দিনত হেৰিকে উল্টা ব্লেজাৰটো খুলিহে দিওঁ, যদি পিন্ধি থাকো। অ', কিন্তু গৰম দিনত বাপৰে নোৱাৰি দেই।
নোৱাৰি, ইমান ৰখি ৰখি আহিব লাগ, লগা হয়।
তাৰে উপৰি যদি চা টি নিনিয়া, বাপৰে হৈছ
অ', ছাতি নিনিলেটো চেচ আৰু, ছাতি নিবই লাগিব, মই টো, মইতো লৈয়েই নাজাও জানা ছাতি, কিন্তু ল'ব লাগিব, বহু গৰম দিছে।
মইও লৈ নাযাওঁ, মানে লৈ নাযাওঁ মানে কি ভাৰী হয় বেগ।
অ', অ', মোৰ আকৌ, মই ধৰি থাকিবলৈ মই ভাল নাপাওঁ, ছাতিটো।
মইও সেয়ে তাকেই মই হেৰি ভাল নাপাওঁ, ধৰি থাকিব কাৰণে। সেইকাৰণে হেৰি কি বুলি? মই ছাত নিনো, মায়ে কই লৈ যা, মই কি এই নিনিও হ'ব, কিন্তু অহাৰ টাইমত যিটোহে হয়।
উম, উম।
উ-উম, এই সেইটোৱেই আৰু। মানে কি কবা আৰু? যিটো গৰম দিছে।
এই একদম এতিয়াতো জুন, এতিয়াতো জুন চলি আছে, জুলাইতো মাহ আহিব আৰু। এ আগষ্ট মানত যে কিমান গৰম দিয়ে বাপৰে, জুলাই আগষ্টত এতিয়াৰ পৰা ইমান গৰম, জুলাই আগষ্টটো আছেই।
অ'।
হেল্ল'।
অ', অ', মা-মাজতে মাতটো নাহা হৈ গৈছে আৰু।
অ', অ', আচ্ছা, কি কয়, মই কি কৈ আছিলো মানে? জুলাই আগষ্টতো আছেই। এতিয়াৰ পৰাই ইমান গৰম। তাকেই জুলাই, জুলাই আগষ্টতটো কিমান গৰম দিয়ে।
তাকো জুলাইত আকৌ মোৰ বাৰ্থদে। অ', একদম গৰমৰ দিনতে পৰিছে।
কিমান তাৰিখ?
টুৱেণ্টি টু, টুৱেণ্টি টু, তোমাৰ?
অ', মোৰ? ফেব্ৰুৱাৰীত ৰ'বা, টুৱেণ্টি এইট ফেব্ৰুৱাৰীত।
বিছ তাৰিখে।
অ', টুৱেণ্টি এইট ফেব্ৰুৱাৰী।
অ', টুৱেণ্টি এইট।
এ, অ', মানে বাৰ্থডে পাতা নে ঘৰত?
আৰু মই ঘৰত এনে পাতো বাৰ্থদে, কিন্তু কে এই যোৱা বছৰ ভাল নহ'ল, মোৰ জ্বৰ উঠি আছিল তাৰমানে।
অ', এইবাৰ পাতিবানে?
এইবাৰ চাওঁ কি কৰে? মাহতে বা কি বা কৰে? পাতেই নে নাপাতে?
অ', অ', পাৰ্টিতো দিবা মোকো।
তো ঘৰতেই আহি যাবা।
অঁ! আহিম দিয়া মাতিবা।
মাতিব লাগে নে লগ হৈ আহি যাবা।
অঁ! লগ হৈ আহি যাব লাগিব আৰু মানে ভাল লাগে আৰু বাট বাৰ্থডে পাতি কিনে। আগতেটো সৰুতে কিমান আমি কেক কাটিছিলো ন বাড দেত আৰু ভালো লাগে এতিয়াতো মানে কেক কাটিব গ'লে ক'ব যে এই এতিয়াতো বুঢ়ী হৈ গৈছে।
সেইটোৱেইতো কিন্তু এতিয়া মানুহৰ কথা কোনে শুনে? আমিতো চ তিয়া হেৰি কি বুলি কি যদি চচাইটিৰ কথা শুনিব যাওঁ এতিয়াতো বহুত কিবাকিবি ক'ব।
অহ হহ
এই চচাইটিৰ কথানো কোনে শুনে।
উম।
মোকো আগতে বহুতে কৈছিলে যে কেক কিয় কাট? সৰু ল'ৰা-ছোৱালী নেকি কেক নাকাটিবি। অ মই-মই বেলেগ মই কাটিমেই মইতো আৰে আকৌ মই আকৌ বেয়াকে কৈ দিয়াত উষ্টাদ নহয়।
অহ।
তাৰপিছত মুখ-মুখতে যদি হেৰি ভাল হৈছে, বেয়া হৈছে মুখতে কৈ দিওঁ আৰু। এবাৰো নাভাবো যে এইটো ক'লে ভাল হ'ব। এইটো ক'লে মানুহটোৱে এনেকুৱা ভাবিব। এইটো ক'লে এনেকুৱা ইমপ্ৰেচন পৰিব, মই এইবিলাক একো নাভাবো মুখতে যি আহিছে কৈ দিছোঁ।
এই ইয়ে হা! তাকে আৰু।
মোৰ মাহঁতে কয়েই তই এনেকে কিয় ক মানুহটো চাব লাগে ভাল পায় নে বেয়া পায়।
অঁ-অঁ!
কিন্তু নাই ভাল হৈছে, বেয়া হৈছে চিধাকে কৈ দিছোঁ।
তো কবায়ে আৰু।
তোমাৰ কোৱাছো তুমি কেনে কোৱা?
অঁ মোৰ মানে কি আৰু মইতো ইমান হেৰি মইতো মই আৰু তৰ্কা-তৰ্কি নকৰো আৰু।
অঁ।
সেনে কোৱা কি ক'বা আৰু বেছি ত তৰ্কা-তৰ্কি কৰিলে আৰু কথা বাঢ়ি-বাঢ়ি যাব। সেইকাৰণে মই চুপ-চাপে থাকোঁ আৰু।
অঁ! তৰ্কা-তৰ্কিটো মইও নকৰোঁ, কিন্তু যোনটো চিটুৱেচনত কৰিব লাগে সেই সেইটোতো আকৌ বেলেগ ৰূপত কৰি দিওঁ মই।
অঁ নাই-নাই থাকে সবৰে বেলেগ-বেলেগ। হেৰি ন খঙটো অলপ বেলেগ-বেলেগ সবৰে খঙ উঠে।
নহ এতিয়া কোন এতিয়া কোনোবাই হেৰি সহ্য কৰিব পাৰে, এতিয়া কোনোবাই নোৱাৰে। তুমি-তুমি হয়তো পাৰা আৰু মই হয়তো নোৱাৰো সেইটোৱেই কথা।
অঁ-অঁ! তাকে।
এতিয়া হেৰি কি বুলি কয়
বাকী তোমাৰতো বাৰ্থডে আহিয়ে আছ ছে। জুন গ'লে আৰু জুলাইত মাহটো আহিলেই আৰু। উম! কিমান বয়স হ'ব?
মোৰ এইট্টিন।
এইট্টিনত সোমাবা।
অ', অ',
অ',
ওঠৰ বছৰৰ পৰা মই অহাতলৈকে বুঢ়ী হ'লি আৰু। ক বুঢ়ী হলি, ডাঙৰ মানুহ হলি। তেনেকুৱাই- মই যিমানে বুঢ়ী নহওঁক কিয়, কিবা বেলেগেই হওঁক। কিন্তু মোৰ ঘৰৰ পৰা বাহিৰত কেতিয়াও অকলে যাবই নিদিয়ে।
উম্,
মই বুঢ়ী নহয়, কিবা আৰু বেলেগ হ'ব পাৰোঁ।
অ'।
কিয় যাব নিদিয়ে, এইটো নাজানোঁ দে মই।
হয়।
এই পাঁচ মিটাৰত থকা দোকানখনতো যাব নিদিয়ে আৰু বেলেগটো
ইয়ে ৰাম, মানে ভয় খায় আৰু মানে তোমাৰ মা-পাপায়ে।
তাৰমানে, পাঁচ মিটাৰতে পাঁচ মিটাৰ দূৰত থকা দোকানখনৰ পৰা মোক কোনোবাই উঠাই নিব।
মানে কি? ভয় খায় নেকি? নে নেকি?
নাজানোঁ মই কি?
তোমাৰ মানে, তোমাৰ পেৰেণ্টছ স্ত্ৰিক্ট আছে। তোমাৰ বেছি পাপা স্ত্ৰিক্ট নে মা স্ত্ৰিক্ট?
আমাৰ দুইটা একে, একে সমানৰ।
হয় নেকি?
উম্। মইহে জানোঁ আৰু কেনেকে চলিছোঁ।
মই আকৌ, মোৰ পাপা বেছি স্ত্ৰিক হয়, মা হয়। মা ইমানো নহয়, মা নহয় ষ্ট্ৰিক্ট। মোৰ পাপাই বেচি ষ্ট্ৰিক্ট ৰ'বা।
আমাৰ আকৌ দুইটাৰ আৰু সমান, এশ পাৰ্চেণ্ট।
অ'। অ', সেইকাৰণে তোমাক যাব নিদিয়ে কতো আৰু মানে- দেৰি হ'লেও তোমাক কল কৰি থাকিব।
অ'। বাপৰে কম ষ্টী মানে একদম শাৰী পাতি ফোন কৰে দে মায়ে। নক'বা আৰু।
তাকেহে। অ', অ' আজি বাই, ঠিক আছে, দিয়া। অ', অ'।